অ ঘৰতে আছো ৰ'ব। আপুনি কত আছে?
লগকৰি মই ঘৰতে ৰখা। ব্যস্ত আছিলা নেকি?
এ অলপমান কিবা কাম কৰি আহিছিলো অ। খবৰ পাতি ভাল?
হয় হয় অঁ ভাল। তোমাৰ?
মোৰো ভালে ৰবা। আজি এটা টপিকৰ ওপৰত কথা পাতিব হৈছিল
হয় কোৱাচোন?
আপুনি ক্ৰিকেট খেলা চাই ভাল পায় নে নাই?
হয় মই ভাল পাওঁ। তুমি?
আপুনি আজি খেলা চাইছিলে কালি?
অ মই চাইছো মই চাইছো চাইছো। তুমি ক্ৰিকেট খেলা চোৱা নাই নেকি?
মই চাও ভাল লাগে ক্ৰিকেট খেলা চাই। কালি কিন্তু খেলাখন বহুত বেয়া হ'ল।
হয় কোনজন খেলৈ তোমাৰ প্ৰিয়?
মোৰ মহেন্দ্ৰ সিং ধোনি। তোমাৰ প্ৰিয় প্লেয়াৰ কোন?
মোৰ মৰো মহেন্দ্ৰনা সিংহ ধোনীয়ে।
ধোনীক তুমি মানে চিৰিয়াছকে ভাল পোৱা মানে?
হয় হয় আৰু তুমি, অঁ চাইছো চাইছো অঁ। তুমি আৰু ক্ৰিকেটৰ বিষয়ে কি কব খুজিবা?
মই তুমি এনেই ক্ৰিকেট খেলা নে নাই?
মই খেলো খেলো।
খেলা মানে, ক'ত খেলা পিছে?
মই লগৰ লগত।
লগৰ লগত খেলা, তোমাৰ ওচৰত মানে ফিল্ড আছে ভাল?
অঁ আছে আছে, এখন আছে। তুমি ক্ৰিকেট নেখেলা নেকি?
মই খেলো আমাৰ ইয়াত মানে ইমান ভাল ফিল্ড নাই। ত, তোমাৰ ওচৰত যদি ফিল্ড আছে মই আহি আহিব পাৰিম নে?
অ, আহিবা আহিবা। তুমি আকৌ ক্ৰিকেটৰ বিষয়ে কি ক'ব খুজিবা? তুমি কোনটো ফৰ্মেট বেছি ভাল পোৱা ক্ৰিকটৰ?
মই টি টুৱেণ্টি ক্ৰিকেট বেছি ভাল পাওঁ, তুমি কোনটো ক্ৰিকেট বেছি ভাল পোৱা?
মই তোমাৰ টেষ্টৰ ক্ৰিকেটটো।
অ কিন্তু তুমি টেষ্ট মেটছৰ মজাটোও বেলেগ কিন্তু।
হয়-হয়, যিটো পাঁচদিনীয়া বা পাঁচদিনীয়া বাবে খেলা হয় তাৰ উহো মজাই বেলেগ আৰু তাৰ যিটো বল ব্যৱহাৰ কৰা ৰঙা যিটো বল যিটো টেষ্টৰ বাবে বিশেষকৈ ব্যবহাৰ কৰা হয় ত মই এদিনীয়া ক্ৰিকেট খেলো, বহুত ভাল লা ভাল লাগে
এদিনত ক্ৰিকেট খেলা ভাল লাগে চাই। দু হেজাৰ তেইছত ইণ্ডিয়া হাৰিলে বহুত বেয়া লাগিছিল তেতিয়া
মানে এদিনীয়া ক্ৰিকেট তোমাৰ ধৈৰ্য্য আৰু কৌশলতা দুইটাৰে প্ৰয়োজন হয়।
অ, তাত বহুত ধৈৰ্য্য থাকে আৰু এইটো জেণ্টেলমেন গেম হয় ক্ৰিকেটটো।
হয় আৰু ক্ৰিকেট খেলিলে শৰীৰ সুস্থ ভালে থাকে, মনোযোগ বৃদ্ধি পায়। দলীয়ভাৱে কাম কৰাৰ যিটো অভ্যাস হওক গঢ়ি উঠে তুমি কি কব খোজ' ক্ৰিকেটৰ কথা আৰু ক্ৰিকেটে মানে তোমাৰ দৈনন্দিন জীৱন কেনেদৰে প্ৰভাৱ পেলায় বা ক্ৰিকেটৰ পৰা তুমি কি-কি শিকিবলৈ পাইছা?
মই ক্ৰিকেট খেলাটো দুহেজাৰ সতৰৰ পৰা চাই আহি আছো, মই মানে মোৰ দাদাই মানে ক্ৰীকেট চাইছিল বহুত, মই তেতিয়া দাদাৰ পৰা চা চাই কিনে মই ক্ৰিকেটো শিকিলোঁ। ক্ৰিকেট খেলাটোত মই প্ৰথম মানে যেতিয়া ইণ্ডিয়াৰ, দুহেজাৰ পোন্ধৰ ৱৰ্ল্ড কাপ চলি আছিল তেতিয়াতে চাইছিলো। কিন্তু তেতিয়া ইমান ভালদৰে বুজি পোৱা নাছিলো, পিছলৈ ভালদৰে বুজি পালো। এই গেমটো কিবা এটা ভাল লাগে ক্ৰিকেটটো খেলিও ভাল লাগে, চাইও ভাল লাগে। তোমাৰ, তুমি কেতিয়াৰ পৰা চাইছা ক্ৰিকেট?
মই তোমাৰ সৰুতে পৰাই চাইছিলো যদিও মই ইমান বুজি পোৱা নাছিলো, মই তোমাৰ দুহেজাৰ এঘাৰ চনৰ যি বিশ্বকাপ ক্ৰিকেট আছে এহ সেইটো মোৰ মনত আছে চোৱা কিন্তু তেতিয়া ইমান ভালকৈ বুজি পোৱা নাছিলো আৰু তাৰ পিছৰ পৰা লাহে-লাহে যেতিয়া পৰা খেলা মই দিছো নিজে যেতিয়া লাহে-লাহে বুজি পোৱা হৈছো উম ক্ৰিকেটৰ কথা হয় হয়।
অহ
হয় কোৱা-কোৱা? মই ক'ব যে তুমি যে ক্ৰিকেট খেলা ক্ৰিকেটৰ পৰা তুমি কি-কি শিকিবলৈ লৈছা বা ক্ৰিকেটে তোমাৰ জীৱনটোত ধৰে কি শিকাইছে তুমি তাৰ ওপৰত কি কব' খুজিবা?
ক্ৰিকেটে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে বিশেষকে ক্ৰিকেট খেলিলে ফিটনেচ বহুত ভাল থাকে মই মাজে-মাজে আমাৰ ওচৰৰ ক'বাত ক্ৰিকেট তলে মই চাব যাওঁ আৰু ক্ৰিকেটৰ যোনটো হেল্ল'?
হয় কোৱা? হয় কোৱা কোৱা? কোৱা কোৱা শুনি আছোঁ দিয়া কোৱা, হয় কোৱা কোৱা শুনি আছোঁ।
ক্ৰিকেটৰ এইটো জ
হেল্ল' হয়, কোৱা কোৱা। হয়, কোৱা শুনিছো কোৱা।
হেল্ল' তুমি
হয় শুনি অ', শুনিছানে তুমি হয় অ অ শুনি আছো দিয়া।
যেতিয়া লগৰবোৰে ক্ৰিকেট খেলে তেতিয়া মানে মোক লগত মাতে।
এনে আৰু ক্ৰিকেট খেলিব যাওঁ আৰু এনে দৰে আৰু তোমাৰ কোৱা।
অ', তুমি আৰু কি ক'ব যে ক্ৰিকেটে তোমাৰ যিহেতু ক্ৰিকেট খেলিলে নিয়ম শৃংখলা মানি চলা ধৈৰ্য আৰু পৰিশ্ৰমৰো পৰিশ্ৰম কৰা শিক্ষা পোৱা যায়। ত' তুমি ক্ৰিকেটৰ পৰা তোমাৰ জীৱনত কিব প্ৰভাৱ পেলাইছে নে, যে তুোমাৰ ধৰ্য্য হওক
ক্ৰিকেতে মই ইমান মই মানে ক্ৰিকেট নেখেলোঁ মই ক্ৰিকেট চাই বেছি ভাল পাওঁ। মাজে মাজে খেলো অলপমান ফিট থাকিব কাৰণে। আৰু লগৰ বোৰৰ সৈতে ক্ৰিকেট খেলিলে লগৰবোৰৰ সৈতে ভাল হয় বন্ধুত্ব বাঢ়ে।
প্ৰতিযোগিতা খেলি পাইছ নে?
মই ক্ৰিকেট প্ৰতিযোগিতা ইমান ভালদৰে খেলা নাই, তুমি খেলিছা নে নাই?
মই খেলিছিলোঁ দুবাৰ মান।
ক'ত খেলিছা?
ইয়াতে আমাৰ ওচৰতে যেতিয়া ক্ৰিকেট প্ৰতিযোগিতা পাতিছিল। বিহুৰ সময়ত হওক বা অন্য কিছুমান অনুষ্ঠানত।
জিকিছিলে না?
নাই জিকা নাই। তুমি কি কোৱা যে ক্ৰিকেট তোমাৰ এটা বৰ্তমান যিদৰে প্ৰচলিত তাৰ ওপৰত তুমি কি ক'ব খুজিবা?
বৰ্তমান টাইমত টি টুৱেণ্টি ক্ৰিকেটটো বেছি মানুহে চায় অ'ডিয়াই আৰু টেষ্টৰ সিমান মানুহে আজিকালি গুৰুত্ব নোহোৱা হৈছে, আগতে তে মানুহে টেষ্ট আৰু অ'দিয়াই চাইছিলে টি টুৱেণ্টি ক্ৰিকেট অহাৰ পৰা মানুহে মানুহৰ আজা কালি টাইম নাকে ন'। সেইকাৰণে মানুহে মানে টি টুৱেন্টি ক্ৰিকেট টো বেছিকে চাই এইটো এটা বেয়া হৈছে। কাৰণে আৰু যিহেতু লিগ মেচ বিলাক যিহেতু লিগমেচ বিলাক চলি থাকে। সেইকাৰণে মানুহে ক্ৰিকেট মেচটো আজিকালি টি টুৱেন্টিতে বেছি চাব বিচাৰে।
আৰু বৰ্তমান সময়ত দেখাইছে ক্ৰিকেটটো এক প্ৰকাৰৰ যোৱা হিচাবত যোৱা হৈছে। ত' তুমি তাৰ ওপৰত কি ক'ব খুজিবা?
এইটো ক্ৰিকেটৰ যোনটো বিটিং বা ক্ৰিকেটৰ হৈ যোনো মানুহে যোৱা খেলে এইটো বহুত বেয়া হয় আচলতে। আজিকালি বহুতে ক্ৰিকেট ক্ৰিকেটটো যোৱাৰ কাৰণে চাই। আৰু যোন ক্ৰিকেটৰ- এটা মনোৰঞ্জন হয় সেই মনোৰঞ্জনটোত মানুহে ইমান নাচায়। যোৱাৰ কাৰণে মানুহে ক্ৰিকেট চাই, জুৱা খেলে। অসম গভমেণ্টে আজিকালি জুৱাৰ এপ বিলাক বেন কৰিছে সেইকাৰণে- আজি কালি এইগিলা এপবিলাক নচলে। এইটো ভাল কৰিছে গভমেণ্টে।
আৰু তুমি কি ক'বা চৰকাৰে ইয়াৰ ওপৰত আৰু কেনেদৰে গুৰুত্ব দিব লাগে যাতে- ক্ৰিকেট বিলাক চোৱা হয়। এ তাৰ ওপৰত ফিক্স, অসম চৰকাৰ বা ক্ৰিকেট বৰ্ডে কেনেদৰে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে।
অসম চৰকাৰৰ গুৰুত্ব দিব লাগে ক্ৰিকেটৰ ওপৰত অসমৰ যোনটো। কাউঞ্চিল আছে ক্ৰিকেটৰ, অসমৰ পৰা বহুত কম প্লেয়াৰ গৈছে ক্ৰিকেট। যোনটো ক্ৰিকেটত বিশ্ব ইণ্ডিয়াৰ টিমত। সেইকাৰণে অসমত ক্ৰিকেতো অলপমান গুৰুত্ব দিব লাগে চৰকাৰে। এতিয়া কেইদিনমান আগতে অসমৰ প্ৰিমিয়াৰ লীগ ষ্টাৰ্ট কৰিব এইটো- ভাল হৈছে ইয়াৰ দ্বাৰা বহুত, অসমৰ প্লেয়াৰ- আ ইণ্টাৰনেচনেল বা, ৰাষ্ট্ৰীয় টিমত, খেলিবলৈ চান্স পাব।
অ, থিক কথা কৈছা তুমি। আৰু তুমি ভাবা না ক্ৰিকেট খেলিলে শৰীৰ ভালে থাকে বা শৰীৰ সুস্থ হৈ থাকে বুলি তুমি ভাবা না।
ক্ৰিকেট খেলিলে শৰীৰ ভালে থাকে, ক্ৰিকেতে- ক্ৰিকেট হ'ল এটা কষ্টৰ গেম, সেইকাৰণে কষ্ট কৰিলে মানুহ- ফিট থাকে, সুস্থ থাকে। আৰু মানুহৰ দিমাগ মানুহৰ যোনটো মগজুটো সেইটো অলপ- অকন মান, বাঢ়ে।
আৰু তুমি- অ মই ভাবো ক্ৰিকেটোৱে শাৰীৰিক আৰু মানসিকভাৱে- বহুতে ভাল খেল বুলি মই ভাবো কাৰণ ক্ৰিকেট খেলিলে শৰীৰ- সুস্থ থাকে, মানসিক শক্তি যিটো মানসিকভাৱেও মানুহ সুস্থ হয় থাকে শাৰীৰিক- টো সুস্থ হয় মানসিকভাৱেও সুস্থ হৈ থাকে। আৰু মই ভাবো বিদ্যালয়সমূহত ক্ৰিকেটক লৈ বিশষ- মানে বিশেষভাৱে এটা, ৰাখিব লাগে যাতে দেশৰ- আৰু দেশৰ পৰা বহুত- কোৱা?
হয় ক্ৰিকেটো বিদ্যালয় সমূহত থাকিব লাগে, কাৰণ বিদ্যালয় সমূহত থাকিলে ইয়াৰ পৰা- সৰু কালৰে পৰা প্লেয়াৰ বিলাক, যোনটো ক্ৰিকেটৰ ওপৰত- তেতিয়া আগ্ৰহ বাঢ়িব, তেতিয়া ইণ্ডিয়াত টিমত হওক ইয়াৰ পৰা বেছি- প্লেয়াৰৰ্চ যাব ক্ৰিকেট খেলিবলৈ।
হয় হয় ভৱিষ্যতৰ বহু খেলুৱৈ দেশৰ, ভৱিষ্যতৰ ত মানে- ভৱিষ্যতলৈ দেশৰ বহুত খেলুৱৈ খেলাৰ সুযোগ পাব। যদি বিদ্যালয় সমূহত ক্ৰিকেটৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
অ, সেইকাৰণে ক্ৰিকেত টো থাকিব লাগে। এনেদৰে আমাৰ গভমেণ্ট বা অসমৰ ইণ্ডিয়াৰ, ভাৰতৰ- ক্ৰিকেট, ক্ৰিকেট সন্থাই যদি এনেকৈ ভালদৰে কাম কৰি যায় আমাৰ- ভাৰতত ক্ৰিকেট বহুত আগলৈ যাব।
হয়, একদম ঠিক কথা কৈছা তুমি, আজি তোমাৰ লগত মই ক্ৰিকেটৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল। দিয়া আজিলৈ সামৰো, আজিলৈ সামৰিছো।